হৈ গলা মানে তুমি
হ হা হা কি কৈছা হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ অ কোৱা
অ ইণ্টাৰনেট গুচি গৈছিল অ অহ মানে কি হ'ল তাৰপিছত কোৱা
অ মই কি কৈ আছিলো তাৰে পিছত আমাক সেই তোমাৰ যোনটো আমাক ছেকেণ্ড ডাইভাৰটো সি মানে তিনদিন মান আমাক সিয়ে ঘূৰাল আৰু তাতে বহুত জোগা নিছে আমি মানে এখন হোটেলত নায়েই আৰু পাচ দিনা যাওঁতে এখন হোটেলত আছিলো। তাৰপিছত আমাক চব বেলেগ বেলেগ হোটেলত ৰাখি থৈ দিছে আৰুটো
আচ্ছা আৰু আৰু কি বুলি কয় তোমালোকে যে ধৰি লোৱা গাডীটো ধৰি লোৱা। তোমালোকৰ চিস্ক থাউজেন ললে হা আৰু তোমালোকৰ হোটেল ফিজ মানে হো পইচা হিচাপ তাতে মানে তাতে ইনক্লুড আছিল নে?
তাতে ইনক্লুড হেৰি হোটেলৰ পইচা ফাষ্ট তাতে ইনক্লুড আছিল চাগে দেই কাৰণ আমি অকল ফাষ্টট দিনা থকাৰ চাগে আছিল কাৰণ আমি যোনদিনা মানে সেই ছেকেণ্ড ডাইভটো আমাক কুদালে তাৰ হাতত আমি চবে নাইন থাউজেণ্ড নে কিবাকে দিছো আকৌ পইচা উম। টোটেল তোমাৰ কিমান পেকেজ টুৱেণ্টি ফ'ৰ নে থাৰ্টি থাউজেণ্ডৰ আছিল
প্ৰথমতে তুমি দিলা চিক্স থাউজেন তাৰ পিছত তোমালোকে দিলা টুৱেণ্টি নাইন থাউজেন
অ
তাক যে ছিক্স থাউজেন দিলা সি ছিক্স থাউজেনত তোমাক কি কি কৰালে মানে সেইটো কোৱা চোন প্ৰথমতে ত নাইন থাউজেন টো মোক কবা
ছিক্স থাউজেনত সি আমাক হেৰি অকল এখান হোটেলতে ৰাখছে
জাচ এখন হোটেলত ছিক্স থাউজেন আৰু জাচ্ টেক্সিটো যাতে ফ্ৰী বাছ
টেক্সিটো ফ্ৰী দুখন টেক্সি
আচ্ছা আৰু মানে হোটেলৰ এটা এ এটা এটা ৰুম দিছিল ন পাৰ পাৰ্চন ন
নাই নাই নাই আমাক ফাৰ্ষ্ট হোটেলখনত এটা ৰুমতে ৰাখিছিল ডাবল বেড আছিল
অ আচ্ছা
তাৰ পিছত তোমাৰ মই যে ক'লো অপশচন থাকে ঘুৰিব যা জোগাত সেই অপশচনটো মানে। আমি লৈছিলো কালাপাঠাৰ বুলি এটা জোগা সেইটো কাৰণে আমাৰ পৰা এক্সট্ৰা পইচা লৈছে মানে এক্সট্ৰা হেৰি এজনৰ পৰা দুই হাজাৰ কে লৈছে
কি দিলা আৰু
এইটো ম‌ই যে নাইন থাউজেন টো ক'লো সেই নাইন থাউজেন টো এড এড কৰি কিনে মানে তোমাৰ দুটা অপশন আছিল এটা কালাপথাৰ আছিল এটা জিৰ' পইণ্ট যোনটোত যাওঁ আৰু পইচা কিন্তু এক্সট্ৰা লাগিব সেইটো তাত যদি যাওঁ আমি গৈছিলো মানে
মানে আচ্ছা নাইন থাউজেন তোমাৰ ললে মানে ছিক্স থাউজেন মেনলি তোমাৰ কি জাচ্ হোটেল দিলে আৰু লৈ গ'লে আৰু তাৰপিছত কিবা একো ঘুৰা চৰা নাই সেইটোৱে ছিক্স থাউজেন আছিল
অ সেইটোয়ে খোৱা লোৱা পাচদিনা ন আছে আমি নিজৰ পইচাতে খাব লগা হৈছে দুপৰীয়া আৰু ৰাতি তাৰে নেক্সট দিনা আমাক যেতিয়া লৈ গ'ল তেতিয়া ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ তেতিয়াৰ পৰা ফ্ৰী আৰু
আচ্ছা তেতিয়া কিমান গ'ল নাইন থাউজেণ্ড আচ্ছা তুমি কালা পাহাৰলৈ কিবা কালা পথৰ যে কলা তাতে তোমাৰ কি টুথাউজেন এক্সাট্ৰা গৈছে
অ সেইটোত তোমাৰ টু থাউজেণ্ড এক্সট্ৰাকে লয় চবৰে পৰা যোৱাৰ কাৰণে
আচ্ছা মানে এইটো ধৰি লোৱা তুমি তাৰপিছত নাইন থাউজেণ্ড তোমাক কি কি কৰালে সেইটো কোৱাচোন
নাইন থাউজেণ্ডে আমাক বহুত জাগা ঘূৰাইছে চাৰি পাঁচটা মান জাগা ঘূৰাইছে বেলেগ বেলেগ হোটেলত ৰাখিছে তাৰ পিছত তোমাৰ হেৰি কি বুলি কয় এইটো ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ দিছে আমাক ঘুৰোৱা কেইদিনে
হম
তাৰপিছত আমাৰ সেনেকে ঘূৰাই ফুৰাই আমি এক্সট্ৰাকে কালপথাৰ গলো ন কলাপাৰথৰ পৰা কোৱা আনিছে আমাক তাৰপিছত সেনকে আমাক যৰ পৰা আমি উঠিছিলো এই ফাৰ্ষ্ট হোটেলখন তাতে আকৌ তিন দিন বা চাৰি দিন পিছত তাতে লৈ আহিছে আৰু আমাক
হম
তাৰপিছত তাতে অনাৰ পিছত সেই যিটো আমি নাইন থাউজেন দিলো তাতে মানে আমাৰ আমি প্ৰথম হেৰি গ'লো চাউথ ছিকিম গলোঁ সেই নাইন থাউজেড তোমাৰ নথ চিকিম এড লৈ আছিল তাৰপিছত আমাক নেক্স দিনাখন নৰ্থ ছিকিম লৈ গৈছে বেলেগ এখন টেক্সিয়ে
আচ্ছা নৰ্থ ছিকিম নৰ্থ ছিকিমৰ কেনেকুৱা কেনেকুৱা জেগা আছিল কি কি দিপাৰ্টমেন দেখা পাইছিলা মেনকে।
নৰ্থ ছিকিমত তোমাক আমাক নিছিল। এইটো চাইনা বৰ্ডাৰ লৈ গৈছিল আমাক।
আচ্ছা চাইনা বৰ্ডাৰ।
অ চাইনা বৰ্ডাৰ তোমাৰ। হেৰি তাৰে ওপৰলৈকে যাব লাগে বহুত অক্সিজেন মাক্ক লৈ যাব লাগে উশাহে নাপায় নহলে।
আচ্ছা আচ্ছা মানে গাড়ীৰে লৈ গৈছিল নে।
আহ গাড়ীৰে।
অ। তাৰপিছত নৰ্থ চিকিম গলা, চাইনা বৰ্ডাৰ চালা তাৰপিছত কি কৰিলা? উম
তাৰপিছত। তাৰপিছত হেৰি অ আমাক বেলেগ জেগা এটাত লৈ গৈছিল বান্দে এটা যত মানে ইয়াক আছিল, সেই ইয়াক থকা অ ইয়াত থকা লেগ তাৰ ওচৰত লৈ গৈছিল।
দেখা পাইছিলা।
কি বস্তু।
ইয়াক।
ইয়াক থাকেই তোমাৰ এই ইচ্ছা কৰিলে তুমি ইয়াকৰ অলপ ফটো উঠিব পাৰা নহলেবা পিটটো উঠি কিনে ঘূৰিব পাৰা।
আচ্ছা আচ্ছা। অ মানে পি পিটি ঘূৰি ধিলে পইচা লাগিব লাগিব।
পইচা লাগিব।
উম উম উম। মই ইয়াকতো অকল ৱাইফৰ যে ইয়াক সেটোৱে অকল দেখা পাইছো জান। মানে আমি যে সৰু থাকোতে যে কিতাপত পাইছিলোঁ। আৰে সৰু থাকোতে পাইছিলো যে এ ফৰ এপল, বি ফৰ বল। এনেকা ৱাইফৰ থাকে ন। তাতে মানে সেই তাতে দেখা পাইছিলোঁ ফটোত কিতাপৰ ফটোত।
উম অ অ আচ্ছা আচ্ছা। অ ৰিয়েলত ক'ত দেখা পাব আমাৰ ইয়াতে নাথাকে না, এইবোৰ ঠাণ্ডা জাগাতে থাকে।
ঠাণ্ডা বৰফৰ জেগাত থাকে এইবিলাক। আৰু পুৰা বগা কালাৰৰ আছিল ন।
বগা বগা নাছিল ৰ'বা তোমাৰ ব্ৰাউন কালাৰ ইয়াক আছিল।
আচ্ছা আচ্ছা ব্ৰাউন কালাৰ আছিলে ন।
উম!
দেখা পাইছিলা তোমালে পৰা দেখা পাইছিলা এনেই বহুত
এ ওচৰতে আমাৰ। বহুত আছিল বহুত মানে মানুহৰ পৰাই লৈ থাকে। উঠিলে খালে পইচা ল'ব আৰু তোমাৰ যোনবোৰ মালিক ইয়াকৰ।
কিমান লয় এনেই সুধিছিলা একৰ পইচা।
তাকৰ তুমি ফটো উঠিলে চাগে এশ টকা ল'ব।
ফটো উঠিলে আচ্ছা।
ইয়াকত যদি তুমি ৰাইড কৰা তেতিয়া তিনিশ টকা লব।
আচ্ছা ৰাইড কৰিলে ফটো যদি উঠো তেতিয়া ফ্ৰীটো
নাই নাই সেইটোতো এক্সট্ৰা পইচা।
আচ্ছা তুমি যদি ৰাইড কৰিছা আমাৰ এটা তোমাৰ লগৰ এটা ফটো মাৰি দিলে।
অহ এ তেতিয়া তেতিয়াতো সি গম নাপাব চাগে যদি তুমি অকল চিং ফটো উঠা সি উঠাই দিব মানে ডি এ চেলাৰ থাকে সিহঁতৰ লগত।
আচ্ছা আচ্ছা
চও
উ উম আৰু বাকী তোমাৰ এনে দাৰ্জিলিঙৰ বেছি নে এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ল মানে মানে তোমালোকত
এ দাৰ্জিলিঙৰ এক্সপিৰিয়েঞ্চ ইমান ভাল নাছিলে দাৰ্জিলিংখন ইমান ভাল নালাগিল আৰু তোমাৰ তাৰে হোটেল আমি যিখনত আছিলো তাতে তোমাৰ ষ্টাফৰ বিহেভিয়াৰটো একদম বেয়া মানে
আচ্ছা ইমান ভাল নহয় আৰু
নাই নাই সেই তাৰে ষ্টাপৰ লগত মানে আমাৰ এই আমাৰ দ্বীপ যে চনদিপৰ মানে কাজিয়া লাগি গ'ল আৰু
মানে কি কাৰণত
এ তাৰে মানে ষ্টাফৰে হোটেল খনৰ মানে এ তোমাৰ আমি য'ত য'ত ঘূৰিব খুজিছো। সেই হোটেলখনে মানে আমাক কৈছে কি আমি ঘুৰাম আমাৰ ড্ৰাইভাৰ আছে কিন্তু সিহঁতে বেছি খুজি আছিল। আমি টেক্সি ষ্টেণ্ডত গৈ এজনক সুধিলো সি আমাক মানে কম দামতে ঘূৰাম বুলি কৈছে আমি আমি নো বেছি পইচা দি কিও ঘুৰিম আমাৰ যিটো লাভ সেইটোতে আমিতো যাম ত সি সি মানে বেছি পইচা লম বুলি কৈছে আমি সেই কাৰণে নুঘূৰোঁ বুলি ক'লো। সি মানে আকৌ আহিছে। বাৰ বাৰ আহি কৈছে নাই মই ঘুৰাম ইমান পইচাত মই ঘুৰামো তাৰ পিছত সেই মানুটো কৈছে সিহঁতে বেছি জেগা ঘূৰাব। কি কৈছে মই এইখিনি পইচা অকল এই তিনটা মান জাগাই ঘুৰাম আমি কৈছো নাই নাই নালগে আমি পাইছো কোনবা। বাহিৰত তাৰপিছত আমি পইচা যদি দি থৈ আহিছো সেই মানুটোক পাঁচশ টকা এটা এডভান্স। তাৰপিছত সি প্ৰথমে আমাক নুঘুৰা জ মাক আমি এতিয়া কেনকে এনেকুৱা কাৰোবাক এটা ক থুৰেনা ঘূৰাই দিব তোমাৰ পাচঁশ তাৰ লছ কৰি
হম
তাৰপিছত সেনকে আমি কলো নাই নাই সেনকে মানে হেৰি আমাৰ দিবোৰ আৰু তাৰ লগত তৰ্কা ত লাগি গ'ল আৰু নাযাওঁ বুলি কয় তাৰপিছত আমাৰ লগত মানে বিহেভিয়াৰটো বেয়া কৰি দিছে আৰু সিহঁতে
উম এ একচুৱেলি এইবিলাক বাহিৰৰ যাৱাত গ'লে অকমান কিবা কিবি এনেকুৱা হৈ যায় চবে মানে নিজৰ প্ৰফিটটো বিচাৰে ন চ' মানে সেইটো সেইটো কৰে আৰু টো আাৰ কাৰণে এইখিনি যাতো অছি নেকি আমি তাৰে ইমান মানে বস্তু নাজানো চ' এ তাৰ কাৰণে আৰু মানে বাহিৰৰ মানুহ বিলাকে অকমান ফাইদা উঠাব খোজে আৰু
অ আমাৰ নিচিনা মানে টুৰিষ্ট টুৰিষ্ট গলে আৰু বহুত লুটে আৰু সিহঁতে
অ টোৰিষ্ট গলে অলপমান বেছি অকণ মানে ফাইদা উঠিব খোজে আৰু তা আৰু তাতে এইবিলাকো হয় থাকিব এইবিলাক টো নৰ্মেল কথা বাৰো বাকি তোমালোকৰ ছিকিম টো দাৰ্জিলিং ছিকিমৰ টতেল খৰচা কিমান গ'ল মানে তটেল তোমালোকৰ
মোৰ দাৰ্জিলিং ছিকিম মেলাই টোটল তোমাৰ
চব এভৰিথিং মিলাই আৰু আহা যোৱা খোৱা লোৱা এই চব মিলাই আৰু
উম বিচ মান গৈছে চাগে আহ হৈ গৈছে
আচ্ছা আচ্ছা আৰু তোমালোকে যে গাইডটো যে পালা যে ধৰি লোৱা তোমালোকে যে কৰা পেকেজ লৈছিলা আনি সেইটো মানে কেনেকৈ পালা মানে তুমি অনলাইনত চাই লৈছিলা নে নে কিনা চিনাকি আছিল কোনোবা
এ আমাৰ ফাৰ্ষ্ট ইনষ্টাগ্ৰামত চাইছে ইনষ্টাগ্ৰামত বিচাৰিছে য'ত তোমাৰ মানে কম দামত ভাল ভাল জাগা ঘূৰাায় আৰু মানে খানা ইনক্লুড থাকে এনেকে বিচাৰি বিচাৰি পাইছে মানে।
আচ্ছা তোমালোকে ধৰি তোমালোক যি বস্তু দেখা পা পালা আৰু হা পাই কিনে তাতে তোমাৰ যেনেকৈ দেখাইছে। তেৰ কম দামত ইটো সিটো বস্তু দেখাব বস্তু খুৱাব চেম এনেকৈ এক্সাক্টলী যেতিয়া তোমালোকে তান ললা লোৱাৰ পিছত চেম সেনেকৈয়ে পাইছা নে যিটো তোমালোকক দে কোৱা হৈছিল
অ অ আমাক যেনেকুৱা দেখুৱাইছিল সেই জাগাবোৰে ঘূৰাইছে আৰু
আৰু খোৱাতো সেনেকুৱে পাইছা মানে চব খ এনেকয়ে পাইছা নে
অ সেনেকুৱাই আৰু চব যি দেখাইছিল সেনেকুৱাই দিছে আৰু
মানে পইচাটো ৱৰ্থিত হৈছে আৰু মানে পইচাটো মানে এ ঠিক আছে আৰু ক'ব গ'লে ন
অ পইচাটো লৈছে ঠিকে আছে উ এনো ঘূৰাইছে এই হিচাপে তোমাৰ জাগা খিনা বঢ়িয়া বঢ়িয়া আছিল ঘৰুৱা জাগাবোৰ আৰু ঠাণ্ডা বহুতৰে তাতে তোমাৰ মাইনাছত যায় মাইনাছ পাঁচ ডিগ্ৰী
আচ্ছা তোমালোক চ এইটো ঠাণ্ডাো বহুত বেছি আছিল তোমালোকে এইটো জেকেটেকেটটো ঘৰৰ পৰা নিছিলা নে তাতে ভাৰাত লৈছিলা
জকীয়াত আমি ঘৰৰ পৰা লৈ গৈছো তাতে মই ভাড়া দেখাই নাই জেকেট ত চব ত ঘৰৰ পৰা তোমাৰ সেই ৰাতি তুমি জেকেট পিন্ধি শুভ লাগিব টো মই কি কি পিন্ধিছিলো তোমাৰ ফাৰ্ষ মই পিন্ধিছিলো তোমাৰ এটা টি চাৰ্ট তাৰপিছত তোমাৰ পিন্ধিলো তাৰে ওপৰত এৰি ফিট চাৰট এটা পিন্ধিলো তাৰেপ পিন্ধিছো তোমাৰ এটা ফুল চাৰ্ট আৰু ওপৰত পিন্ধিছো তোমাৰ হুবি তাৰে ওৰ পিন্নিছো তোমাৰ পফ পাফাৰ যেগে। তাৰ তাৰপিছত ব্লেংকেটো ব্লেংকেটো উৰি দিছো হলেও ঠাণ্ডা যোৱা নাই গা ঠাণ্ডা এ বহুত ঠাণ্ডা তোমাৰ তুমি যেতিয়া হাত দুমানৰ ভাত খাব কাৰণে এনেকুৱা লাগব তোমাৰ যে হাত খত কোনোবাই উবাইছেহ লোহাই দি সেনেকুৱা মানে গুণ গ নাই যায় কুা বহু ঠাণ্ডা
আচ্ছা আচ্ছা মানে ক'ব গ'লে ঠাণ্ডা তাতে বহুত বেছি আছে আৰু মানে মানে মাইনা মাইনা মাইনাছত যায় আৰু তোমাৰ তাতে
বাইনাছত যায়ৰে আমাৰতো ইমান ঠাণ্ডা সহ্য কৰা
নাই নাই নাই তাকেতো ঠিক আছে দিয়া তাকে পিছে পিছত কথা পাতিম দিয়া নে কি ভালকে জানিলো তোমাৰ পৰা শিকিলো
অ দিয়া দিয়া মগা পাটো